হেল্ল'? হেল্ল'?
হেল্ল', কি কৰিছা?
বহি আছোঁ, চাহ খালে বহি আছোঁ, তুমি কি কৰি আছা বাৰু?
অ, ময়ো এনেই বহি আছিলোঁ স্কুলৰ পৰা আহি পেলাই?
অ', স্কুলৰ পৰা আহি পিনি বহি আছা? আৰু খবৰ খাতি ভাল নে, ঘৰ ভালেনে?
অ', ভালেই-ভালেই। তোমাৰ?
উম', মোৰো বাৰু ভালে আছে।
অ', খোৱা বোৱা কৰিলা?
উম', খোৱা বোৱা কৰিলো।
অ'। বাকী, এবাৰ ফুৰিব ক'ত যাবা?
উম'। উম', ফুৰিবৰ কাৰণে মই ভাবি--উম', ফুৰিবৰ কাৰণতো অৰুণাচল যাম বুলি ভাবিছোঁ।
অৰুণাচলত বোলে পানী হেৰি হৈছে বুলি শুনি আছিলোঁ, মইয়ো তালৈকে যাম বুলি ভাবিছিলোঁ।
উম', উম'।
আকৌ বোলে কিবা পানী হেৰি এৰিছে নে কি কৰিছে বুলি শুনিছোঁ সেইকাৰণে নাযাওঁ বুলি ভাবিছো তালে।
উম উম অৰুণাচলৰ এ কোনটো চাইডত এৰিছে টপত এৰিছে না এইটো নাম চাই চাইডতে দিছে আমি ভাবিছো টপত যাম বুলি সেইটো কাৰণে।
অ অ তপত তপত যদি যাব পাৰিবা বাৰু
তাতে মানে, তাতে যাম বুলি ভাবিছোঁ।
অ', ঠিকে আছে। মই আকৌ মইও, কোৱা কি কৈছা?
কোৱাচোন তুমি প্ৰথমতে।
অ', নহয় ময়ো মানে সেইফালে যাম বুলি ভাবিছিলোঁ, দেন মোৰ দাদা এটাই ক'লে আৰু এনেকে হেৰি পানী এৰিছে যাব নালাগে কোৱা কাৰণে আমি তাত নেযাওঁ বুলি ক'লো আৰু নহবা আমিও তাতে গ'লো হয়।
টপত এৰা নাই, এৰা নাই মই মানে ঘৰত কল কৰিছিলোঁ মানে সেফালে মানে এনেকা অসুবিধা নাই বুলি কলে এতিয়া।
কি কোৱা?
মানে সেইবিলাক কৰিছিলোঁ, মোৰ ৰিলেটিভ থাকে না? মানে-মানে মই তাত কল কৰিছিলোঁ তো এনেকা কিবা হোৱা নাই বুলি কৈছে টপত। অৰুণাচলতে হৈছে আউট চাইডত মানে বেলেগ ফ্লে কৰিছে বোলে।
অ', অ', আচ্ছা। যেন যাব পাৰিবা আৰু?
যাব পাৰি সেইটো কাৰণে থাকে প্লান কৰি আছোঁ।
কোন কোন যাম বুলি ভাবিছা।
মই যাম আৰু মোৰ লগত দুজন দুজন লগৰ আছে আৰু লগৰৰ দু লগৰ মানে টটেলি আমি পাঁচজন মান যাম।
আচ্ছা আচ্ছা
উম তুমি যাবা নেকি আমাৰ লগত
তাকে চাওঁচোন যাব পাৰিলে ওলাম দিয়া ময়ো মানে আমাৰ এতিটো স্কুল চলি আছে ন আফাটাৰ ফিফ্টিন স্কুল বন্ধ হ'ব চ' দেন যদি পাৰো যাম দিয়া।
উম উম।
মোৰ লগৰ আছে লগৰকো কম
উম উম। কি কৰিছা এ বা নাই নাই এ স্কুলটো মানে বন্ধ দিয়া নাই?
আমাৰ দিয়াই নাই অ আমাৰ চাগে ফিফটিনৰ পিছত বন্ধ দিব ফিফটিনলেকে ক্লাছ- ক্লাছ হব।
উম উম ঠিক আছে তো ক্লাছ হলেতে আৰু
কি কোৱা?
ক্লাছ হ'লেতো ভালেই না তোমাৰ সময়ো অকণ মানে অসুবিধা নহ অহা যোৱা স্কুল মানে নহলেতো এনেতো পুৰা মাত তুমি কি কৰিবা?
সেইটোয়ে বৰ লাগি যায় বাৰু এমাহ বন্ধ হলে
উম উম সেইটো কাৰণে বাৰু ঠিকেই আছে। দুসপ্তাহ পুৰা দুসপ্তাহ স্কুল যোৱা
তাকে তাৰপিছতে আৰু ফুৰিব চুৰিব যাম আৰু
উম ঘূৰা ফুৰাও কৰিব লাগে অকণ
সেইটোৱেই মাইণ্ডটো ফ্ৰে ফ্ৰেছ হবলৈ অলপমান
অ মাইণ্ড ফ্ৰেচ কৰিব লাগে। তাকে এতিয়া লগৰ কেইটাক কৈছো এ কৈছ হ'ব যাও এতিয়া, তাকে ভাবিছো এতিয়া মানে কোনোবা আৰু বেলেগ ওলালে এতিয়া যেন তুমি কলা, ফিফটিন ডেইছ অৰ পিছতে এইটো, তোমাৰ মানে লিভ আহিব তেন্তে তুমি কমফম মানে ক'লেটো ঠিকে আছিলে যেন তুমি গ'লে মানে টাইম টো এতিয়া কিবা এটা দিছকাছ
সেইটোয়ে যদি যোৱা তোমালোকে যদি মোৰ যোৱাটো হয় দেন তুমি তিনি তাৰিখৰ পিছতে কৰিবা আৰু তোমালোক এনে কেতিয়া যাম বুলি ভাবিছা?
আমিতো সে আমিত পোন্ধৰ তাৰিখে ফিফটিনতে ভাবিছিলো।
অ হয় নেকি?
উ অ
অ চাও তেতিয়াহলে মই মিজাই পেলাই ৰবা পিছদিনত স্কুলে আছে আমাৰ মোৰ লগৰ কেইটাকো কম আৰু কাৰবাক কাৰবাক
উম উম কৈ ছাবা কি হয় মানে এতিয়া ফটগটে যাওঁ বুলি ক'লেও নহ'ব লগতে একণ মানে পইচাটো থাকিলে ভাল হয় না। উম উম সিটোকল নাই লগৰ কেইটামানে অকণ পাৰ্ট টাইম জব কৰি আছে আৰু
অ
মানে এন্তৰে এতিয়া চাগে উম অফ আছে চাগে সিহঁতৰ স্কুল মানে ইমান ই এইটো কৈছে এতিয়া মই পাৰ্ট টাইম জব কৰি আছো। দেন পিছত এটা পইচা হলে ওলাই লগতে পোন্ধৰ তাৰিখলৈকে নাই প্লানিং আছিলে মানে ফিক্স ডেট আছিলে পোন্ধৰ তাৰিখে।
অ
এতিয়া এতিয়া বৰ্তমানতো টকা কমাই আছে।
উম
উম কবা তুমি কেতিয়া তোমাৰ প্লেন মানে যেতিয়া‌ হৈ যাব তেতিয়া তুমি মানে কলে আমি, ষোল্ল সোতৰ তাৰিখ মানে কিবা এটা কৰিব পাৰিম।
তাকে ঠিক আছে মই কম দিয়া।
উ উম তুমি যে উম কোৱাচোন কোৱা?
মই এবাৰ মানে এইফালে গুৱাহাটীতে কিবা এখন পাৰ্ক খুলিছে বুলি শুনি আছোঁ।
গুৱাহাটী গুৱাহাটী মই ইমান শুনা নাই বাৰু গুৱাহাটী
অ তাত শুনিছো তাল মানে যাম বুলি ভাবি আছো নাইনটিনৰ পিছত মানে আমি ত তাৰ আগতেই ন অৰুণাচল দু দুদিন তিনি দিন কাৰনে যাব পাৰি বাৰু।
উম গুৱাহাটীতো ক'ব গলে, গুৱাহাটীতো বেছি দূৰ নহব নহয়।
নহয় মানে সেই পাৰ্কখনলৈকে যাম আৰু আমি তালৈকে বুলি যাওঁ আৰু
উম পাৰ্ক খনত গ'লেতো তুমি- যেনে ভাবিলো আহ মৰ্ণিঙত গ'লে নাইটত আহিব পাৰিবা না
আহ
মানে আমি এতিয়া যেনে অৰুণাচললৈ যামতো আমি এনেকা কৰিব নোৱাৰো দুই তিন দিনতটো। থাকিব লাগিব ন?
থাকিব লাগিব তাক অৰুণাচল আমি এবাৰ গৈছো বাত আমি তপত যোৱা নাই আৰু
উম উম কলৈকে গৈছে।
এ জাহানুৰ নামটো পাহৰি থাকিলো মই আহ টিপি পাৰ হৈ গৈছো আৰু আমি।
অ টিপি তেন্তে তুমি বহুত পিছতে আছা।
অ। টিপি পাৰ হৈ কিবা এখন ধুনীয়া ব্ৰিজ টাইপ আছে যে। য়েল্ল' লাইটৰ হে
চেপা যোৱা ৰ'ড এইফালে নাগ মন্দিৰৰলৈকে গৈছিলা নেকি অঁ অঁ আমি ভাবিছো এইবাৰ এখন টপত গ'লে মানে মানে সেইটোয়ে ভাবিছো এতিয়া বৰফ পাম নে নাপাম এতিয়া। বৰফৰ সময়তো অকণ খেক খেক হৈছে
অ এতিয়া বৰফ শেষ হৈছে অ এতিয়া নাপাবও পাৰা এই অকমান থাকিবও পাৰে মানে হেৰি মানে চেছ নহও পাৰে আৰু
যোৱাতটো বাৰু ময়ো গৈছিলো মানে যোৱা বাৰ গৈছিলো। ছিলো তো মানে ভালে পাইছিলো বস্তুটো ভালে আছিলে এনে ডিচেম্বৰ মাহত এবাৰ শুনিছিলে ন এইবিলে মানে উম টপত দিনে টাৱাং চাইডত মানে কিবা দুজন ল'ৰা মানে এনে তালাবত ডুবি কিনে মানে ডেথ হৈ গৈছিলে বুলি
হে টাৱাঙত
অ অ
টাৱাংটোতো মই এইবাৰ গৈছিলো।
গৈছিলা?
অ আগৰ বাৰ গৈছো তে অ।
মানে আহছিলে মানে তাকে হেৰি সেইকাৰণে এতিয়া বৰফটো আৰু ইমান নাথাকিবও পাৰে মানে ময়ো গম নাপাওঁ আৰু। লগৰ কেইটা সুধিছিলো মানে যোৱাবাৰ যাওঁতে বাৰু ঠিকে পাইছিল, তেতিয়া মানে এনেকে শুনিছিলো তেতিয়াৰ পৰা মানে মানে কি ক অকমান মনটোত মানে ধক ধক হৈ থাকে না।
হা বুজিছো বুজিছো
সেইটো কাৰণ মানে মানে এতিয়া বৰফ ইমান নাইতো মানে গৈও চব যাও মানে গ'লেও এতিয়া মানে আমাৰ যোনটো আমি ট্ৰেভেলিঙত গৈ আছো মানে আমাৰ এতিয়া যোৱাৰ কাৰণ মানে এতিয়া ঘৰত থাকিবওনো কি কৰিবা? সেইটো কাৰণে ভাবিছো অকন মাইণ্ডটো অকন ফ্ৰেছ কৰি আহো পালো নাপালো মানে অকণ। তাৰ বতাহ খায় তাৰ উম তাত জেগাও চাই আহোঁ বুলি।
তুমি নেপালি নেকি বাৰু?
নহয়।
আচ্ছা আচ্ছা মোৰ কথাতটো তেনেকে লাগিল মানে মোৰ লগৰ খিনি এনেকে কয়।
অ অ।
উম।
সেইটোয়ে নে কিছু কিছু খচা কিছু সঁচা কিছু মিছা মানে আৰু তাৰ মাজতে আৰু বুজি পালেই হৈ গ'ল। মানে যেনেকে লাগিছে মানে সেইটো মানে তাৰ হাড্ৰেড পাৰ্চেন্ট সেইটোৱে হয়।
উ মানে কিছু মানে কথাতে গম পাই যোয় না কোন মানুহ কেনেকা মানে কোনটো ৰিলেটিভত ৰিলিজনত আহে।
অ।
মানে মোৰ যোনটো কথাত মানে তুমি ধৰা ধৰিয়ে ধৰিয়ে ললা টো আৰু। মানে কিছু কিছু কিছু কথা আছে আৰু সচাও আছে কিছু কিছু কথাত মিছাও আছে না।
কি কিছু কিছু সঁচা আছে কিছু কিছু মি মিচা আছে আকৌ।
উম মই মানে মই। কি কথা পাতিম।
নহ নহ মই সুধিছো মানে হয়নে নহয় কব মানে হয় নে নহয় এইটো। সুধিছোঁ মই জাষ্ট।
নে এতিয়া
একো নাই এটো ক হ। একো নহয় এইটো ক'ব পাৰি যদি তুমি কব হেৰি কৰিছা এইটো পাৰি কব।
অ অ অ।
হয় ন?
অ অ।
এ মই জানোতো চব জানো মই এক একদম তুমি ছেম মোৰ সে এটা নিচিনা সেইকাৰণে।
তুমি তেতিয়াহলে ডিটেক্টৰ বনি যোৱা।
ন তোমাৰ কথা খিনি মানে মানে এটা পাৰ্চনৰ লগত চেম হৈছে মানে মোৰ মানে মনত পৰি গৈছে, সেইকাৰণে মানে মই সুধিলো তোমাক।
উম উম।
সেইটো ক'ব পাৰি দিয়া একো নহয় তুমি গম পাইছা তুমি কিয় কোৱা নাই।
কি কোৱা মতে আৰু এনেতো কিছু কিছু কথা মই সচা কৈছো না মানে হড্ৰেত পাৰ্চেণ্টৰ ফিফতি পাৰ্চেন্ট উম। সঁচাও কথা আছে আৰু তাৰ পিছত আৰু মিছাও আছে।
কিনো জানো কৈছে হাণ্ড্ৰেড সঁচা ফিফটি মিছা ঠেত বুজি পোৱা নাই মই একো।
বুজি পোৱা নাই না ময়ো বুজি পোৱা নাই।
ই এ সেইদাল।
মই এ বুজি পোৱা নাই। উমহ সেইকেইটা বাদ দিয়া উমহ খোৱা বোৱা কৰিলো।
আহ।
আৰু তুমি কৰিলা নে খোৱা বোৱা।
এ নাই কৰা মই একোৱে খোৱা নাই এতিয়ালৈকে কালি ৰাতিয়ে ভাত খোৱা এতিয়া খামগে চাগে।
কালি যোৱাকালি ৰাতি ভাত খোৱা আৰু এতিয়ালৈকে খোৱা নাই।
মই এনেকাই হয় সদায়।
উম মানে আৰু কি কও। কবলৈ একো নাই আৰু।
উম নাই নাই নাই। কাৰোৱেই কবলৈ একো নাথাকে মোক মই যেনেকে খুৱাম বোৱা কৰো।
উম উম সেইটো হয় আৰু কাৰো পাৰ্চনেলত যাব নোৱাৰি না।
কিছুমানে বিজি থাকে। কিছুমানে কাম কৰি থাকে সময় নাপায় খাবৰ কাৰণে কিছুমানে আৰু। ডাইটিং কৰি কিছুমানে ডাইটিং কৰে না।
উম।
মানে এইটো কাৰণে খেইটো কাৰণে না সেইটো কাৰণে।
সেইটো কাৰণে বুলি কয় সেইটো।
খেইটো।
সেই টু শ।
খেইটো খেইটো।
খেইতো নহয় সেইটো।
সেইটো, ‌চেইটো ক'লে হয়।
স স, স টো কোনেও কব নোৱাৰে অকল আছামিজত কয়।
খ খ, খটো কব পাৰো তু।
স, খ কৈছা, স কোৱা স।
খ।
খ নহয়, সাপ কোৱা সাপ।
সাদ।
সাপ স্নেক স্নেক সাপ।
চাপ এ খাওঁ।
নালাগে নোৱাৰা নোৱাৰা জানো মই মোৰ গোটেইখিনি লগৰে এনে এইটো হেৰি হয় নেপালী। হয় মানে।
উম উম, লেকিন মইতো ক'ব গ'লে মইতো মানে- মই ইয়াৰে চিটিজেন হয় তেন্তে কিয় মানে আমাৰ স্পষ্ট কিয় নাহে বাৰু?
কাৰণ তোমালোকে সৰুৰ পৰা নেপালীতে শিকিছা ন।
মই সৰু পৰা অসমীয়াই শিকিছো না নেপালী ক'ব গ'লে ঘৰৰ আলাবা ক'তো শিক-
সেইটো একজেক্টলি ঘৰত তোমাৰ ঘৰত তোমাৰ যোনটো ইউজ হয় তুমি সেইটোত হেৰি এটা থাকে মানে, তোমাৰ এটা টোন বা এটা কি- কিবা এটা মানে কি বুলি ক'ম এতিয়া সেই থাকে মানে টেট থাকে ঘৰত তুমি যোনটো ইউজ কৰা।
মোৰ নেচাৰত যিমান মই কোনোবা আহিলেও মোৰ লগত অসমীয়াতে কথা পাতে মানে গাঁওতো অসমীয়াই আৰু ঘৰতো কেতিয়াবা অসমীয়াই কয়। তেন্তে হ'লেও মানে কি কয় মানে
নাজানো মই কিয় মানে মোৰ অসমীয়া এইটো ক্লিয়াৰলি স্পষ্ট হ'ব নোখোজে।
হব হ'ব, উম হব হ'ব। মোৰ লগৰ বিলাকৰো এনেকুৱাই, এই ইমানকে নহয়গে আৰু এতিয়া আমিও বেলেগ কৰিবলৈ গ'লে মো ময়ো যদি এতিয়া নেপালি ময়ো নেপালি অলপ অলপ জানো বাৰু যদি ক'বলৈ যাওঁ মোৰো অলপমানকে স্পষ্ট নহয় আৰ
তোমাতকেটো আমাৰ বহুতেই স্পষ্ট আহে না তুমি যিমান ক'বা সেইটোতো একো নাই হলেও আমি অসমীয়াতো বহুতেই স্পষ্ট কওঁ।
আৰু এইটো এতিয়া অসমীয়াটো অসমত থাকিবলৈ তুমি অসমীয়াটো জানিবই লাগিব ন', এতিয়া মই নেপালত থাকিম তো নেপ পালীটো জানিবই লাগিব এইটো কম্পালচাৰি হয়, তেনেকা হয় কথাটো আকৌ।
তেন্তে হলে এনেকা হলে কম্পালচৰি হলে মোক যি একো নকও দিয়া।
দিয়া দিয়া হ'ব তেতিয়া হৈ গল বহুত টাইম হৈ গলগে ৰাখা ফোন বাই বাই।
অকে বাই।
উম।